হেল্ল'
অগা
অহ কি কৰিছ
আছো এনে
আছো এনে বহি। ত'ই এনে আছো মইয়ো বহি বাকী ভাত পানী খালী?
নাই নাই খাম'হে ত'ই খালি?
তই খালি নাই নাই খোৱা নাই বাকী ব্যস্ত আছ নেকি তই বাৰু?
অ নাই নাই ক?
নাই বোলো আজি এটা বিষয় আলোচনা কৰিম বুলি ভাবি- ভাবিছো। বিষয়টো হ'ল সামাজিক মাধ্যম।
আচ্ছা
এনে এনে তই সামাজিক মাধ্যমৰ বিষয়ে কি ভাব
উম ধৰ এতিয়া সামাজিক মাধ্যমতো আমাৰ বহুতে অ বহুতেই চলি আছে- এ ধৰ এতিয়া উম মোৰ মতে মানে সামাজিক মাধ্যয়ম হৈছে এটা
এটা এনে এক ডিজিটেল মাধ্যম যাৰ জৰিয়তে
মানুহে মানুহৰ ইন্টাৰনেটৰ সহায়ত আমি যোগাযোগ কৰিব পাৰোঁ তাৰ বহুত আগতে ধৰা তাত যোগাযোগ কৰি পেলাই আমি চিঠি ব্যাবহাৰ কৰিছিলো যোনটো মানে বহুত দিন লাগে উম তাৰে মানে উ উত্তৰটো পাবলে তো' তেনেকে আৰু ইয়াত তথ্য প্ৰদান কৰা যায় সামাজিক মাধ্যমৰ জৰিয়তে জৰিয়তে বিভিন্ন বিষয়ৰ বিষয়েও আমি জানিব পাৰো অতি কম সময়ৰ ভিতৰতে আৰু ধৰ কিন্তু আজিকালি বৰ্তমান সামাজিক মাধ্যম আমাৰ বাবে বহুত দৈনন্দিন মানে এটা দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে বুলি মই ভাবো আৰু
অ ইয়াৰে সামাজিক মাধ্যমৰ উদাহৰণ কব গলে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব হোৱাটছআপ যোনবোৰ যোনবোৰ যো
যোগেদি আমি আমি আমাৰ দূৰত থকা মানুহবোৰৰ লগত আমি
উম যোগাযোগ কৰিব পাৰো সেইবোৰে মাধ্যমৰ উদাহৰণ বুলি মই মই ভাবো আৰু
উম উম ঠিকেই কৈছ দেই তই চমুকৈ বৰ ধুনীয়াকৈ বুজাই দিলি এইখিনি বস্তু হে বাকী এনে কচোন ক সামাজিক মাধ্যমৰ আটাইতকৈ ডাঙৰ সুবিধা কি কি বুলি ভাব তই
সামাজিক মাধ্যমৰটো বিভিন্ন ধৰণৰ অ সুবিধা আছে বহুত প্ৰকাৰে আমাক সুবিধাও দিয়ে ধৰ অহ ইয়াৰ জৰিয়তে দূৰত থকা মানুহৰ লগতো মানে সহজ ভাৱে যোগাযোগ
বহুতে মানে সহজ ভাৱে যোগাযোগ কৰিব পাৰি বুলি মই
বহুত বাৰ্তা মানে খবৰ তথ্যবোৰ বাৰ্তাবোৰ অতি সোনকালে আমি অহ মানে বাতৰি কাকত কাকত নিদিয়াৰ আগতে আজিকালি আজিকালি যুগত সামাজিক মাধ্যমতে সোনকাল সোনকালে প্ৰচাৰ হৈ যায় ত সেইবোৰ সোনকালে আমি লাভ কৰিব পাৰোঁ আৰু কিছুমান নজনা বস্তু
নজনা বস্তু আমি শিকিব পাৰো ইয়াৰ জৰিয়তে আচ্ছা বুজিছোঁ আৰু এইটো ছাত্ৰ ছাত্ৰীৰ কাৰণেও চাগে বহুত গুৰুত্বপূৰ্ণ বস্তু হৈ পৰে অংশ হৈ পৰে কিছুমান ক্ষেত্ৰত যদি কবলে যাওঁ
উম আহ ধৰ আহ ক'ব গলে উম শিক্ষাৰ ক্ষেত্ৰতো মানে বহুত ধৰণেই আহ
সহায় কৰে আ কিন্তু মানে ক'ব গলে আ অ যথেষ্ট মানে সহায় কৰে দেই ধৰ অনলাইন ক্লাছ শিক্ষামূলক ভিডিঅ' আৰু মানে বহুত মইতো কৈয়ে আছো অথনিৰ পৰা যে নতুন নতুন তথ্যবোৰ আমি শিকিবলে অতি সোনকালে মানে মানো আমাক লাভ কৰাত সহায় কৰে মাধ্যমৰ যোগেদি
আৰু মানে তই কি ক'ব বিচাৰিবি কি ব্যৱসায় ক্ষেত্ৰত সামাজিক মা মাধ্যমৰ ব্যৱহাৰ কৰা হয় নেন
অ হয় ধৰ মানে বহুত বহুত ব্যৱসায় এনে আছে নিজৰ সামগ্ৰী প্ৰচাৰ কৰিব যোন প্ৰবচন হয় ত সেইটো সামাজিক মাধ্যমৰ মাধ্যমৰে ব্যৱহাৰ কৰে ধৰ এতিয়া ধৰ এটা নতুনকে কিবা এটা মল শ্বপিং মল এটা তাৰে এতিয়া কত খুলিছে মানুহে সেইবোৰ নাজানে ত'ত সেইটো প্ৰচাৰ কৰিবৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰে ব্যয়ৱসায় ক্ষেত্ৰতো ত মানে তেতিয়াহে মানে ইয়াৰ জৰিয়তে অধিক গ্ৰাহক মানে যে গম পাব যে অ তাত এটা নতুনকে শ্বপিং মল এটা খুলিছে সটো যাব লাগিব তেনেকুৱা মানে গ্ৰাহকবোৰ ওচৰলৈ যাব পাৰে আৰু
উ ঠিকে কৈছ তই আৰু
উম
মানুহে মানে সামাজিক মাধ্যমেৰে নিজৰ প্ৰতিভাও প্ৰতিভাও দেখাব পাৰে নিজৰ কি কি টেলেণ্ট আছে সেইবোৰ দেখাব পাৰে তোৰ যেনে ক ক ক ক ক ক ক নাই তোৰ যেনে গান গাই নৃত্যয় কৰি কলা তাৰপিছত শিক্ষামূলক কাম সেইবোৰ কৰে
এনে তই ভাবনে সামাজিক মাধ্যমৰ নতিবাচক দিশো আছে বুলি
অ সেইটোতো আছে ধৰ অ যদি ইয়াৰ সামাজিক মাধ্যমটো সঠিক ভাৱে ঠিক ভাৱে মানে যদি ব্যৱহাৰ কৰিছে তেন্তে ইয়াৰ নেতিবাচক নাই মানে ধৰ এতিয়া অধিক ব্যৱহাৰে সময় নষ্ট কৰিব পাৰে আৰু কেতিয়াবা মানে মানসিক চাপৰো কাৰণ হ'ব পাৰে অ আৰু ধৰ অ সামাজিক মাধ্যমত কেতিয়াবা ভুল তথ্য‌ও বিয়পি পৰে মানে কিছুমানে মানে তো অ হোত
শুদ্ধ
ৰি বুলি মানে এনেকে নিদিয়ে ভুৱা খবৰো দি পেলাই ত' সেয়েহে মানে কোনো খবৰ বিশ্বাস কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰাও উচিত সামাজিক মাধ্য
সামাজিক মাধ্যমত
বুলি মই ভাবো
এনেদৰে ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ কথা গুৰুত্বপূৰ্ণ হয়নে নহয়
উম অ অ হয় কাৰণ চ নিজৰ ব্যক্তিগত তথ্য বা পাছৱৰ্ড আদি সুৰক্ষিত অ ৰাখিব লাগে ত' সেইটোৱে উম সেইটো যদি মানে আমি নিজৰ ব্য বক্তিগত কথাবোৰ বা পাছৱৰ্ড বোৰ আমি সুৰ শিক্ষিত কৰি নাৰাখো তেন্তে মানে এইটো বিয়পি যোৱাৰ মানে চাঞ্চ এটা থাকে আৰু
আৰু এনেই কচোন ক এনেই মানে সামাজিক মাধ্যমত সময়ৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰিব পাৰি।
অ এইটো কিন্তু ভাল সুধিছ ভাল প্ৰশ্ন সুধিছ দেই। উম কব গলে ধৰ। উম ইয়াত মানে বেছিকে সময় নিদি ত প্ৰয়োজনৰ কামৰ সময়তহে অকল। উম। উ বহুত গুৰুত্ব বিষয় এটা হয় তেতিয়াহে মানে ইয়াৰ উ ইয়াৰ ব্যৱহাৰ কৰিব লাগে এনে যি বস্তু চাই পেলাই ব্যৱহাৰ কৰিব নালাগে ত' সটোৱে প্ৰয়োজনৰ কামৰ বাবে ব্যৱহাৰ কৰি
হয় সময়তো অপবয় মানে সময়তটো বচাব পাৰে আৰু মানুহে
যি টি কাম এনে যেতিয়াই তেতিয়াই বোলে সামাজিক মাধ্যমতে জড়িত হৈ থাকে তেন্তে টো এইটো ভালো নহয় ভাল কথাও নহয় আমাৰ বাবে
উম। আৰু মানে সামাজিক মাধ্যমেই আহ সমাজত কি পৰিৱৰ্তন আনিছে। তই কি ভাব কি আনিছে বুলি ভাব তই?
উম বহুত ধৰণৰ মানে পৰিৱৰ্তন আনিছে ধৰ অধিক সংযুক্ত কৰিছে ধৰ সামাজিক সমাজৰ বিভিন্ন যোনবোৰ ঘট ঘটনাৰ সমস্যাৰ বিষয়ে মানে এতিয়া ধৰ কৰ'বাত কিবা বহুত কিবা সমস্যা হৈ আছে এখন গাঁওত সেইটো এটা সামাজিক মাধ্যমৰ যোগেদিয়ে বহুত মানে কব পাৰ। প্ৰচাৰ কৰিব পাৰিছে যে ইয়াত এনেকুৱা ত' তাৰ যোগেদি বহুত মানুহে গমো পাইছে যে। অ' আচ্ছা।
সেয়া তেনেকুৱা ঘটনা ঘটে
এনেকুৱা সমস্যাৰ সৃষ্টি হৈছে। ত তেনেকুৱা কিছুমান কথাই আমাক সমাজ মানে বহুত পৰিৱৰ্তন আনিছে।
আৰু সামাজিক মাধ্যম আৰু বাস্তৱ জীৱনৰ সম্পৰ্ক কেনেকুৱা বুলি ভাব?
উ উম এইটো তই বহুত ভালেই সুধিছ প্ৰশ্নটো উম উম ক'ব গ'লেতো মানে সামাজিক মাধ্যম যোগাযোগৰ এটা মাধ্যম হে, কিন্তু মানে বাস্তৱ জীৱনৰ সম্পৰ্কৰ বিকল্প নহয় হা। ত' সেইটোয়ে মানে মানুহে আজিকালি অ সামাজিক মাধ্যমৰ ওপৰতে বেছি নিৰ্ভৰশীল হৈ পৰিছে। ত' উম সেইটোয়ে সেয়েহে মানে অনলাইন আৰু অফলাইন জীৱনৰ মাজত ভৰসাময়তটো ৰক্ষা কৰিব লাগে, এনি টাইম যে সামাজিক মাধ্যমৰ ওপৰতে বেছি তেতিয়া মন দি থাকিব নালাগে। যে এইটোতে চব সকলো হৈ যাব সেনেকুৱা নহয়। নিজৰ এটা বাস্তৱ জীৱন আছে সেইটোতো মানুহে
মানুহে নিজৰ মন দিব লাগে লাগে উম ঠিক কৈছ কিন্তু তই
উম।
নতুন প্ৰজন্মই সামাজিক মাধ্যম কেনেকৈ মানে ভালদৰে ব্যৱহাৰ কৰিব পাৰে মানে এনেকুৱা কিবা আছে নেকি যিটোৰে সিহঁতে ভালদৰে ব্যৱহাৰ কৰিব পাৰে। ভৱিষ্যতলে নতুন প্ৰজন্মত ধৰ আছে বাৰু ধৰ এতি লাভ কৰিব পাৰে, লিখিকা বস্তু বোৰ শিকিব পাৰে, নতুন নতুন দক্ষতা আৰু ইতিবাচক কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে তেওঁলোকে। বুলি মই ভাবো। উম এনে এটা সামাজিক মাধ্যমৰ ভৱিষ্য কেনেকুৱা বুলি ভাব ভবিষ্যত
অ ভৱিষ্যতে ইয়াৰ ব্যৱহাৰ আৰু মানে বৃদ্ধি পাব বুলি মই ভাবো। কাৰণ নতুন নতুন টেকন'লজী মানে এফত ওলাব। চৰী টেকন'লজী নহয় এপ বোৰ ওলাব ত' সেইটোয়ে তেনেকে যাৰ ফলত উম নতুন প্ৰযুক্তিৰ সৈতে ই অধিক উন্নত হব আৰু মোৰ ম মোৰ মতে সামাজিক মাধ্যম এটা শক্তিশালী মাধ্যম বুলি ভাবো। কিন্তু ইয়াৰ ভাল আৰু বেয়া দুইটা দিশ বুজি সঠিকভাৱে ব্যৱহাৰ কৰাটো-
কথাখিনি শুনি বহুতেই ভাল লাগিল
উম দে উম উম। উ